হেল্ল', হেল্ল', অ, শুনিছা না? ভালে আছা? আচ্ছা কিবা কৰি আছে নেকি?
হেল্ল', শুনিছেনে?
অ', অ', শুনিছোঁ। হেল্ল',
হেল্ল',
শুনিছানে এইবাৰ?
অ, শুনিছোঁ তুমি? হেল্ল',
শুনিছোঁ এইবাৰে শুনিছোঁ।
অ, কি কৰিছা?
এ বহি আছোঁ তুমি কি কৰিছা?
ময়ো বহি আছোঁ এনে। আচ্ছা শুনা না?
ভাত খালা?
নাই খোৱা তুমি?
নাই- নাই খোৱা নাই।
অ, তুমি ফ্ৰী আছানে?
অ, আছোঁ।
মানে আজি আমি অলপ গছৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলোঁ।
অ, কোৱা?
অ, উম। অ, তুমিতো জানাই ন' যে আমাৰ আমাক আমি গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ।
প্ৰকৃতি নহ'লে।
অ, হয়-হয়।
তো আমাক জীয়াব হ'লেতো গছ লাগিব। গছে আমাক চা দিয়ে, গছে আমাক অক্সিজেন দিয়ে, বতাহ দিয়ে হয় নাই?
হয়।
ত' আম- আমি গছ-ৰোপন কৰিব লাগ লাগে গছবোৰ ইত এতিয়া দেখা গৈছে যে গছবোৰ বহুত কাটি থাকে মানুহে। যেং এতিয়া অ, যেনেকে অ, যোনটো জেগাত গছ নালাগে। সেইটো জাগাতহে মানে গছ ৰুই ওৱে।
কিন্তু মানুহ থকা আমাক গছৰ প্ৰয়োজন হয় নাই। আমাৰ গছবোৰ মানুহবোৰে কাটে হেতি নোহোৱাই কৰি পেলাইছে। এতিয়া এতিয়া গুৱাহাটী চহৰত চাব গলে অ মানে দলং বনোৱাৰ ক্ষেত্ৰত কিমান গছ কাটি পেলাইছে হয় নে। তুমি দেখিছানে?
উম দেখিছোঁ।
তাকে আৰু মানে। কি হে চালা হা। আহ, দীপৰ বিলৰ গছবোৰ কেনেকে কাটি পেলালে। সেইবোৰ এতিয়া আমাৰ গছ নহলে আমি জীয়াই থাকিব পাৰো জানোঁ। আমি পাৰো নে চৰাই চিৰিকুটিবোৰে পাৰে। চৰাই চিৰিকুতিবোৰৰ কাৰণে কিন্তু ওম। কোৱা
এতিয়া ধৰক তাক আমি মানে যি গছ যদি এডাল গছ কটা যায়। আমি দহডাল গছ ৰুব লাগে।
হয় হয়।
কিন্তু আমাৰ এতিয়া বৰ্তমান মানে সেইটো হোৱা নাই আৰু বিশেষকে গছ ৰোৱাৰ কথাটো মানে আমাৰ ই মানে বিদ্যালয় বা অন্যায়ন্য কিছুমান অনুষ্ঠানত মানে কব লাগে। যাতে গছ ৰুলে গছৰ পৰা আমাৰ কি উপকাৰ হয়। এই বিষয়ে মানে অৱগত কৰিব লাগে। ধৰি লওক এটিয়া মানে উঠি উঠি লওক প্ৰজন্মতোক মানে আমাৰ গছৰ বিষয়ে বুজাব লাগে কব লাগে।
হয়।